অ,।
কি কৰিছ?
এয়া মই ৰিল গাল চাই চাই হাঁহি আছিলো ৰ।
ৰিলে চাই থাক নেকি দিনটো?
এই ক'ত দিনটো ৰিল চাইছোঁ। এই কাম-চাম কৰি পেলাই বহিছোহে মোবাইলটো লৈ।
উম, মই আকৌ মাংস বনাবলৈ লৈছিলোঁ।
অ', হয়, কি মাংস কয়? এইটো বতৰ ভাল হ'লে খাব লাগিব। মোৰো মন গৈছে ৰ' খাবলৈ।
মাংস এনেই নৰ্মেল আমাৰ ব্ৰইলাৰ, আৰুনো কি খাম ব্ৰইলাৰতহে ভাল লাগে খাই।
গাহৰি-চাহৰি নাখাওঁ যে। অ', সেইটোয়ে। বহুত বেয়া। গাহৰি নাখাওঁ অ' আমাৰ ইয়াত নচলে, মানে আমাৰ ঘৰত নচলে।
তই খাইছ নে নাই?
নাই খোৱা। আমাৰ ককা বায়ন আছিল ন, কেনেকে খাম?
আ-আমিও খাম, মানে আমাৰ ঘৰ আমি বাহিৰত বনাওঁ আৰু মানে।
নহয়, আমাৰ ককা মানে মূৰত খোললোৱা বায়ন ন, গতিকে একেবাৰে নোৱাৰো মানে খাবলৈ। পাপাই বাহিৰত খায়।
আমাৰ ককাগৰাকী মালাধাৰী ভকত নে কি কয়। আমাৰ মানে ভিতৰত সোমাব-চোমাব নিদিয়ে। এতিয়া আৰু আমি বাহিৰতে বনাওঁ। বাহিৰতে খাই পেলাই বাহিৰতে বাচন-চাচন ধুই দিওঁ।
অ', আমাৰ আকৌ নাই, আমাৰ মানে মায়েও নাখায় ন, মায়ে বেয়া পায়। সেইকাৰণে মানে আৰু বাকী বাকী কোনেও নাখায়। ককাহতেতো নাখায়েই, তাৰপিছত, পাপাইহে যি খায় আৰু পাপাই বাহিৰতে খায়।
উম, ছাগলী-তাগলি খা নে নাখা?
ছাগলী খাওঁ বাৰু দেই। মই আগতে ছাগলী বেয়া পাইছিলোঁ, নাখাইছিলোয়েই চ, আজিকালি আকৌ খাবলৈ ললো বাৰু আজি কালি টেষ্ট লগা হ'ল।
আকৌ হাঁহ?
হাঁহ খাওঁ, খাওঁ। ৰ'বা ৰ'বা। ৰ'বা, হাঁহ খাওঁ।
হাঁহ খাৱ?
উম, খাওঁ, খাওঁ।
উম।
তহঁতে খাৱ নে নেখাৱ?
মই চব খাওঁ, মোৰ গাহৰিটো চবতকে ফেভৰেট।
অ', চবেই গাহৰি ভাল পায়। মোৰো টেষ্ট কৰি চাবলৈ মন যায় কেতিয়াবা।
এ, কেতিয়া খাবি ৰ'হ? এ, এনেই তোৰ মানে গ্ৰেভিটো, তোৰ গ্ৰেভি মানে, জোল বনাই পেলাই খাই পেলাই মানে ভাল নালাগে। এইবিলাক গ্ৰেভি বা জ্বলাকে গ্ৰেভি পুৰা খাবলৈ ভাল লাগে। আৰু মানে কি জানা, বেছিকে চৰ্বিটো মানে, গ্ৰেভি বনালে চৰ্বিটো বেছি খাব নালাগে। চৰ্বিটো বেছি খালে মানে পেট পকাই দিয়ে। যিহেতু পুৰে বা এইতো চুঙাত দিলে তেতিয়াহে চৰ্বিতো খাওঁ। মোৰতোটো পুৰি, এ, ব তোৰ মানে মাঘৰ বিহুত যেতিয়া আমি পুৰো আৰু চুঙাত দিওঁ। চুঙাগিতাৰ ভিতৰত তোৰ মানে কি কৰোঁ, চুঙাত মাংস ভৰাওঁ তাৰপিছত আকৌ পিয়াঁজ ভৰাম, আকৌ তোৰ পি এইটো জলকীয়া ভৰাম, আকৌ মাংস। তেনেকে দি-দি-দি-দি একদম কি ধুনীয়া ধুনীয়া হয়, আৰু চুঙাত বনাই কি ভাপত ধুনীয়া লাগে না, এই তেতিয়াহে মানে তোৰ খাব খাব লাগে, এনেই মানে তোৰ মানে এইটো মানে আ, ফ্ৰাই-চ্ৰাই মানে, কাৰি বনাই মানে খালে মানে অলপ পেট ত' মানে অকব অ' কভাৰ কৰি দিয়ে।
অ', তাকেহে, মানে কালি মানে আমাৰ এটা প্লেন বনিছিল আৰু হা, আমাৰ মানে কালি ভাবিছিলোঁ আমি অৰ্ডাৰ দিম আৰু, হেৰি, অ, গাহৰি অৰ্ডাৰ কৰিম। কালি তাৰপিছত আৰু মোৰ ভাইটিয়ে, ভাইটি আৰু দাদা আমি-আমি তিনিটা মানে, ত ভাইটিয়ে কৈছে-কৈছে তইটো খোৱা নাই ন' গাহৰিতো, গাহৰি নাখাবি, এইটো যে বেয়া পকাব একদম, মোৰ বহুত পেট পকাইছিলে, প্ৰথমবাৰ খাওঁতে, তেনেকে কৈ আছে আৰু দেই। পিছত আৰু, আমাৰ মানে লোকেল লোকেল আণ্টি এজনীয়ে এনেকুৱা ৰেষ্টুৰেণ্ট আছে আৰু বনাই আৰু মিষ্ট লোকেল আণ্টিজনীক ফোন কৰিলো। আমি বোলো অৰ্ডাৰ দিওঁ দে, মই বুলো এইবাৰ ফ্ৰাষ্ট টাইম টেষ্ট কৰি চাওঁ আৰু মাহত কোনো নাই মানে ঘৰত, তাৰপিছত আৰু মই ফোন কৰিছো আৰু আণ্টিজনীক, অৰ্ডাৰটো দিবলৈ, আণ্টিজনীৰ গা বেয়া জ্বৰ শুই আছে। কৈছে, আমাৰ কাইলৈ পৰাহে খুলিম আকৌ, আজি বন্ধ, আজি এই কেইদিন তিনিদিনমান। মই বোলো ভাই, খাম বুলি, যোনদিনাখন খাম বুলি ভাবো সেইদিনাখন এয়া হয়।
খাই, খাই, একে মাংস- মাংস নিচিনাহে লাগে আৰু, মাংসতো খাই-খাই, চাবে তাৰপিছত চৰ্বিটো পটকে, চৰ্বিটো-চৰ্বিটো মানে কি হৈছে, বেছি খালে পেট পকাই দিব, যিমান খালেই মানুহে বেছি খালে পেটটো পকাই দিব।
অহ, আকৌ মানে হেৰি গাহৰিটো মানে খাবলৈ এটাৰ কাৰণে ঘিণ লাগে, এই যে হেৰি থাকে, পেলু কিবা পোক থাকে নে কি যে থাকে যে। অ, গাহৰি জি টি খাই ন!
উম।
সেইকাৰণে অকণমান ঘিন-ঘিন লাগে, মানে আমাৰ মায়ে মোক মানে মায়ে ঘিন লগাই দিয়ে।
এ, কিছুমান তেনেকােৱা নহয়। কিছুমান আকৌ টোৰ চব্জি-তাবজিয়ে খুৱাই যে।
অ, সেইটো হয় বাৰু! কিছুমানে মানে, যোনবিলাক মানে ঘৰত পোহা গাহৰি, সেইবিলাক ভাল আৰু সেইবিলাক তো ঘৰৰ দানাই খায়। ঘৰৰ শাক-পাচলিয়ে খায়।
সেনে মানে আমিও, এনেকে চাই পেলাই যৰ-তৰ গাহৰি খাব নোৱাৰে আৰু, গোবৰে-চোবৰে সেই কিবা-কিবি হয়, এগাল খাব নোৱাৰাৰে, তাতে মানে ভালকে চাই-মেলি পেলাই কৰ কি হয়, তেনেকুৱা তাৰ পিছতে লোৱা হয়।
সেইটোৱে, অ। আকৌ আজিকালি ব্ৰইলাৰডালো মানুহে আজিকালি খুব কমেই খোৱা হৈছে, কাৰণ ব্ৰইলাৰডাল খালেও ইমান বেয়া।
বেমাৰ, আমাৰ ঘৰতটো ব্ৰইলাৰ নাখাই, আমাৰ ঘৰত আকৌ ভাইটি আৰু মই খাওঁ, আমিও ইমান নোখোৱাই হৈছো। মাহঁতেও নাখায়। মাহতৰ মানে এবাৰ খাওঁতে, ভাইটিৰ বাৰ্থডেত বনাইছিলে মানে, এবাৰ খাওঁতে মাহতৰ মানে পুৰা মানে পেটৰ বেমাৰ হৈ গ'ল। পুৰা একদম ডায় কি বুলি কয়, ডাইেৰিয়া হৈ গ'ল হা। তাৰপিছত ডাইেৰিয়া খোৱাৰ পৰা তোৰ মানে নোখুৱাই হয়। এতিয়া মানে তোৰ মানে জোলটো খাই আৰু মাংস এতিয়া মাংস যদি এপিছো যদি খাই দিয়া নাই, এপিচ যদি পেটতে গুচি যায়, জোলটো আৰু আলুটো খাব পাৰে, সেইটো নো কি আছে আৰু ন! কিন্তু মাংসটো খালে আৰু মানে হৈ গৈছে আৰু, মানে নোৱাৰে আৰু।
অঁ, মইওটো তেনেকুৱা হৈছিলে। মই মানে একদম জানুৱাৰীত যেতিয়া খাবলৈ লৈছিলোঁ, পুৰা মাংসই বিহুত।
উম।
মই মানে একদম মেৰিনেট কৰি পেলাই থৈ দিছিলো আৰু মই বোলো মাংস খাম আৰু। তাৰ পিছত আৰু এনেকে পুৰি পেলাই পুৰিছো আৰু খাইছো খাওঁতেতো মোৰ বমি হ'ল নহয়, পিছৰ দিনা গোটেই দিনটো বমি। তাৰপিছত আৰু মই সেইকাৰণে নোখোৱা হ'লো, নাখায়-নাখায়-নাখায় বহুত দিন থাকি লো মই কিমান এপ্ৰিল, মে', মে', মে' মানলৈকে মই খোৱাই নাই, এই আকৌ মে'ৰ পৰা এ, মানুহৰ ঘৰলৈ গ'লে যে খাবলৈ দিয়ে, এতিয়া মানে নি নাখালে মানে বেয়া পায়, এই খোৱা একো নহয় ছোৱালী মানুহে এতিয়াই এৰিব নালাগে, খোৱাটো তোমালোকৰ গোটেই জিন্দেগী আছে। এনেকে-এনেকে কৈ দিয়ে যে, খুৱাই দিয়ে আৰু আকৌ এতিয়া খাব লগা হ'ল আৰু, কিন্তু আমাৰ ঘৰত কমি গ'ল, মানে যেতিয় পৰা মই নোখোৱা হৈছো মানে কমাই দিছো, তেতিয়াৰ পৰা মানে ঘৰত মাংসটো কমি গৈছে, মাছটো অকণমান বেছিকে অনা হৈছে।
উম, আমাৰো থাকিবই মাছ আমাৰ সদায় থাকিব মানে সপ্তাহটোত মাছ মাংস পনিৰ, গাহ মানে গাহৰি থাকিব। এ ব্ৰইলাৰটো আনাই নহয় ব্ৰইলাৰটো তোৰ ধৰ দুই তিনি মাহৰ মূৰত এবাৰ হা। ত' তাত মানে খাচীটো থাকিব, গাহৰিটো থাকিব, এই আমাৰ এইবাৰ এইটো সপ্তা হত তিনিবাৰ গাহৰি এইটো সপ্তাহত। ত' পনিৰ থাকিব, থাকিবই লাগিব দেওবাৰতো মাছ থাকিবই। দেওবাৰটো মানে দুপৰীয়টো তোৰ মানে একদম তাগৰা কে কৰে তোৰ ধৰি ল' একে পুৰা একদম চাটনি-তাটনি বেলেগ-চেলেগ বনাই পেলাই দুপৰীয়াটো তেনেকে হ'ল বা মাং গাহৰিৰ লগতে নহ'লে তোৰ ধৰক পুৰা শাক-চাক দি বেলেগ পুৰা বেলেগ বেলেগ শাকেৰে মাছ আনিলে পাতত দিলে মাছ।
তহঁতৰ যে হেৰিত এ বিছনা হেৰি মানে তাৰ ৰুমত কোন কোন থাকে মা-পাপা, তই আৰু ভাইটি?
উম।
তহঁতৰ ভাইটি কোন ক্লাছ পালেগে?
ভাইটি থ্ৰী।
ভাইটি থ্ৰী, অ', তহঁতৰ ভাইটি আৰু যে পাপা দেখিবলৈ পুৰা একেই।
উ, মইও একেই আছোঁ তোক মই ফটো দেখাব পাপাৰ এখন সৰু ফটো। উম, পাপাৰ মানে পাপাৰ লগত আৰু তাৰপিছ মানে আমি একে পাপাৰ ফটোখন আকৌ ব্লেক এণ্ড হোৱাইত মোৰখন কালাৰফুল। একজেক্ট চুলিয়ে-তুলিয়ে চব একে, অ', একেই হয়।
বেলেগ মা মানে ট'টেলি বেলেগ দেই তই, ভাইটি আৰু পাপা পুৰা ছেম তহঁতে।
জন্ম দিলে ক'বাৰ জিন্ছ হ'ল বেলেগৰ।
অ', একেবাৰে। তহঁতৰ মা অকণমান শকত আছে।
খিনাইছিলে এইটো মানে সেইটোয়ে মইও শকত হ'ম, মা শকত আছে মানে মাহঁতৰ এইটো কি কয় মানে আমাৰ মা আইতা মাহঁতৰ আমাৰ তই এইটো জামুগুৰি পৰিয়াল নহয় জানো, জামুগুৰি পৰিয়ালৰ চববোৰ মানে মস্ত মস্ত মানে শকত শকত মানে তোৰ পি ত কেইটা কি চাবি তই কিমান মস্ত মস্ত মোৰো হ'ব ছোৱালীৰে আমাৰ গোটেই ছোৱালী মানে ল'ৰাবোৰে ছোৱালীৰে চব বৰে চেহেৰা মানে তোৰ যদি শকতো নহয় না তোৰ মানে এটা মানে হেল্ডি চেহেৰা যেন একদম পুৰা মানে তাগৰা চেহেৰা এটা হৈ থাকে।
অ', মানে তহতৰ সেইটো জেনেটিক্স আৰু আহি গৈছে মানে সেইটো শকতটো।
উম, সেইটো চবৰে আছে সেইটো পৰিয়ালে মানে যোনো নাতি হওক কিবা হওক মানে সেইটো আহিবয়েই।
আমাৰ আকৌ ফেমিলিডালত চব খিণমিন চব ছোৱালীয়ে খিণমিন মানে এই এতিয়া মানে আমাৰ কি জান আমাৰ মানে কাজিন বিলাক ইমানে সৰু সৰু লাগে। সিহঁতক মানে এজনী বা আছে টুৱেণ্টি ছিক্ ইয়াৰছ মানে তাইক বিয়া দিব বয়স হ'ল বাট ষ্টিল এতিয়া যদি কোনোবাই তাইক এতিয়া কি বুলি সুধে জান ভণ্টি তুমি কোন ক্লাছত পঢ়ি আছা? মানে ইমানেই সৰু- সৰু লাগে তাইক নে কি কবি?
এ মোকো সৰু সৰু লাগে হ'ম গৈ আৰু মানে দুই তিনি বছৰ পিছত আগ মানে আহিব আৰু?
আমাক মানে কি আমাৰ এতিয়া হায়াৰ ছেকেণ্ডেৰী দিছো বুলি ক'লে মানে মানুহে মানে বিশ্বাস কৰিব যে অ', দিছে। কিন্তু কিছুমান যে মানে বেছিয়ে সৰু সৰু লাগে।
উপায় নাই আৰু মানুহ তেনেকুৱাই দেখিবলৈ কিবা কিবি তাইপ আৰু।
অ', সেইটোয়ে আৰু আগতে মোক কি সোধে? ভন্টি কোনত ছেমত পঢ়ি আছা? যেতিয়া মই ক্লাছ ছিক্স মানত আছিলো তেতিয়া। মই বোলো মোক ইমান ডাঙৰ ডাঙৰ লাগে নে? এতিয়া আকৌ নুশুদে এতিয়া সৰু-সৰু নিচিনা লাগে হ'বলা এতিয়া কোনটো ক্লাচ পঢ়ি আছা।
মোহ'ল কোন ক্লাচত আছা চেভেন নে এটা নহয় মই হাই ছেকেণ্ডাৰী পাছ কৰিলো। হেঁ-হে, অঁ',। খং উঠি যায় কিবা সৰু পোৱালি দেখি থাকে। যে কাণ যে ফুটাইো যে সেইটো কাৰণে কাণ ফুটাটো চাই ইমান সৰু পোৱালিয়ে ফুটাব পাৰে নেকি ইমান গাল।
অঁ', তই কেইটা ফুতালি কাণ? অ' মা পাঁচটা ফুতালি।
এখনত তিনটা বা তলত টো থাকেই তাৰপিছত এটা আৰু এটা ওপৰত- আঁহ', মানে ওপৰত মানে নহয়, এই ফুটোৱা এটা যোনটো তলৰ অলপ ওপৰত আৰু তাৰপিছত ইটো চাইডেও তেনেকে তাৰপাছত আৰু এটা একদম - পুৰা একদম মানে তোৰ আপাৰ হে লিপচত।
অ', মোৰ মানে ফুটাবলৈ মন আছে, এ' আজি যাম নেকি মই মানে মামাৰ ঘৰত। কাজ নেবাৰ-নেবাৰজনীয়ে মানে হেৰি নাক ফুতাব। ফুটাবতে মোক তাই লগ ধৰি আছে বলচোন বল-বল এনেকে ত' মই বোল মই তাই লগত গ'লে- এতিয়া ময়ও সুধি আহিম আৰু কাণ ফুটালে কেনেকে হেৰি হয় কি হয় সুধিম। মানে ফুতাবলে মন যায় ভয়ও লাগে।
এ' মানে তেনেকে একো নহয় মই সেইদিনা এাজনীক পঠাই চিলো কাক পঠাইছিলো পাহৰিলো দেই। মানে তোৰ মানে পষ্ট এটাত ইনষ্টাতে দেখিছিলো মানে। তোৰ এটা বেজিয়ে দি ফুটালে, বেজীয়ে দি ফুটালে আৰু তোৰ মানে- গানেদি ফুটালে, কি বেজিয়ে দি ফুটালে টো এইটো চেফ- থাকিবই, একো মানে তোৰ মানে একো নহয় ফুলা-চুলা একো নহয় যোনটো মানে হৈ যায় না, বেয়া হৈ যায় না কেতিয়াবা। ফুটা বন্ধ কৰি দিব লগিয়া হৈ যাব বহুতবাৰ। আৰু তুমি গানেদি সুধা পেলাই তোমে ক কিমান আনহাইজেনিক কিমানৰ কাণত লগোৱা হয় নিদেলকে লগোৱা হয়। আৰু- চেজ নকৰে নহয় ফুলিটোহে বেলেগ বেলেগ লগাই দিয়ে।
নিডেল মানে আমি ঘৰৰ পৰা লৈ যাব নোৱাৰো গানৰ কাৰণে।
নাই গানত সেইটো ফিক্স হৈ থাকে।
অ'।
আৰু কাৰ কাণ কেনেকুৱা সেইটো কাৰণে মানে তোৰ এইটো হৈ যায়, সেইকাৰণে মোৰ মানে মোৰ সেইকাৰণে ঘৰতে - সেইটো পাই থৈছো সেইটো কাৰণে মই নোফোটালো। আৰু পালো যে, পালো আৰু, মায়ে ফুতাইছে মই নিজে নুফুতাও।
অ' মা মোৰ যে বৰ ভয় লাগে। মানে মোৰ ষ্টাইল কৰিবও মন যায আকৌ পিছত ভয়ো লাগে। কাণ-চাণ ফুলি যাব নেকি, তেজ ওলাব নেকি, দুখ পাম নেকি, তেজ ওলাব নেকি।
এই তেজ-চেজ নোলাই একদম নোলাই। এইটোৰ কাণৰহে ফুটাবলৈ জানিব লাগিব। তই কোন-কোনখন কাণত ফুটাম বুলি ভাবিছ?
এই মোৰ য'ত আমি এতিয়া নৰ্মেলি ফুলি পিন্ধো তাৰ অলপমান ওপৰত ফুটাম মানে।
সেইশসেয়া একো সেয়া ধুনীয়াে মাংস জেগা সিমান একো দুখেয়েই নেপায়। আমাৰ ভাইটিকো মায়ে ফুটাইছে। এ' ভাইটিকেো মায়ে ফুটাই দিছে, আমাৰ ভাইটিয়ে দুখ পোৱা নাই। এইটো তই-তই বেজি ল'বলৈ ভয় ক'ৰ?
অঁ'।
অঁ' মইও বহুত ভয় কৰোঁ।
বৰ ভয় লাগে মোৰ বেজি-চেজি ল'বলে।
বাবেহে চকুটো মানে অকল বন্ধ কৰে মইতো চকু বন্ধ, চকু খুলি আছিলো আক' মানে এনেকে হাত দুটাৰ পৰা আ কান্দৰ কৰি আছে। তো মানে সোমাওঁতে আৰু সোমাওঁতে অলপ দুুখ পাই তাৰপিছত হৈ গ'ল। অলপ আৰু মানে বহুত বেজি দিওঁতো- কেনেকুৱা লাগে না' তাৰগেওতো বহুত ক' মানে একোৱে- ফিল নহয় আৰু ফটককে সোমোৱাই ওলাই দিয়া হৈ গ'ল।
আকৌ তোৰ বেজি যেতিয়া হেৰি কৰিব তেতিয়াতো ধৰ এইটো কি বুলি কয়‌‌ চি বান্ধি থ'ব লাগে
অ ৰছীটো বান্ধি থলে ৰছীটো বান্ধি পেলে তো চাৰি দিন মান তোৰ মানে গৰম তেল এনেকে লগাই থাকিলেই হ'ল তাৰপিছতো শুকাৰ পিছত তোৰ এইটো যে তুলসী ঠাৰি যে তুলসী সেয়া সেয়া সোমাই থলে হয় বা ঝাৰুৰ যে সেখিনি থাকে যে এ মানে সেইবোৰে ভাল জান গান চানকে যে সেইবোৰে ভাল এনেও সেইবোৰে হিল কৰি দিয়া আৰু ছোৱালী মানুহৰ কি হয় ছোৱালী মানুহ বেছি সময় লাগে এতিয়াই যত ফুটাইছো নহয় এতিয়া মানে তোৰ কেতিয়া ফুটাইছো ৰ মই তোৰ এপ্ৰিলত ফুটাইছিলো হা এপ্ৰিলত ফুটাইছিলো এতিয়া কে এমাহ দুমাহ দুমাহ হৈছে হা এইটো দুমাহ হৈছে মই এইটো শুকাবলে এবছৰ লাগিব ওপৰ সেইটো ভালকে এতিয়া মোৰ বিষাই মানে অলপ অলপ বিষাই থাকিবই এইটো চ' ছোৱালী মানে বহুত সময় লাগে মোৰ তোৰ ইয়াৰ ওপৰত ফুট তলৰ মানে ওপৰত ফুটোৱাটো লোবত ফুটোৱাটো সেইটোৰ কিমান তোৰ সাত আঠ মান লাগিছে
মানে ভালকে সিলাবা যেনেকে অ সময় লাগে যেনেকে আমি তলত ফুটাওতে তলত ফুটাওতেটো আমাৰো সময় লাগিছে নাই তল তলত ফুটাতে এতা আমি একোৱে ফিলে না তই যিমান যি হলেও ফুলি পিন্ধিলে আমাৰ ফিল নহব না একো নহয় দুখ চুখ নাপাওঁ না তে হেভভি ফুলি পিন্ধিলেহে আমাৰ বিষাই সেই তেনেকা হৈ যায় মানে ভালকে মানে আমি ন এবছ ছৰটো লাগি যায় মানে ওপৰতো এবছৰ লাগে তলৰটোত ছয় সাত মাহ লাগিবই
অ
লৰা বোৰৰটো ফটককে হৈ যায় উম ঠিক আছে দে